উম
আহ বন্ধু কি কৰিছে
এনে আছো ৰবা তুমি কি কৰি আছা
এই ময়ো এনেই আছোঁ ৰ'বা ঘৰতে এনো বহি আছোঁ কাম বন নাই আৰু এনেই মোবাইল চাই আছিলো অলপ তুমি
অ এনে সেই কিতাপ এখন পঢ়ি আছিলো ৰবা মানে মানুহৰ যিটো এটা ব্যক্তিত্ত ধৰা মানুহৰ যিটো এটা পৰিচয় তাৰে ওপৰতে কিবা পঢ়ি আছিলো, বাকি চাহ পানী খালা?
চাহ পানী খালো দিয়া, তুমি খালা?
খালো খালো এ ক'লোচোন খায়ে মানে চাহ খাই খায়ে পঢ়ি আছিলো ৰব কিতাপখন
অ কি কিতাপ পঢ়িছিলা পিছে কলা নহয় কিবা সমাজৰ কিবা কথা ক'লা কিহৰ ওপৰত মানে কোৱাচোন অলপ
কিতাপখনত মানে কবলৈ গ'লে মানে ধৰা মানুহো জানাই আৰু বৰ্তমান সময়ত দুটা প্ৰকৃতিৰ মানুহ থাকেতো সমাজত এটা ভাল আৰু এটা বেয়া তানে সেই ভাল আৰু বেয়া প্ৰকৃতিৰ যিবিলাক মানুহ তেওঁলোকে মানে সমাজ এখনত কেনেধৰণৰ প্ৰভাৱ পেলায় বা তেওঁলোকৰ যিটো নিজৰ পৰিচয় বা নিজৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বটো সমাজ এখনক কিদৰে ভাল দিশত বা বেয়া দিশত লৈ যায় তাৰে বিষয়ে অলপমান মানে তাতে গভীৰ ভাৱে আলোচনা কৰা হৈছে আৰু উদাহৰণ দি দি ত সেই বিষয়ে অলপমান পঢ়ি আছিলো
অ অঁ হয় নেকি ভালে দিয়া ভালে কৰিছা এইবিলাক মানে সেইবিলাক জানিব লাগে আৰু মানে মানে মানুহবিলাকে কেনেকুৱা ধৰণৰ সমাজত মানে আমাৰ অৱদান আগবঢ়াই ন তো আমি জানো যে কিছুমান এনেকুৱা এনেকুৱা ডাঙৰ মানুহ আছে যিবিলাকে আমাৰ সমাজৰ কাৰণে কিমানখিনি আগ কৰি থৈ গৈছে তুমি ধৰি লোৱা পৰা অসমলৈ তোমাৰ কিমান ডাঙৰ ডাঙৰ মানুহ আছে ন ত সেইবিলাকে আমাৰ সমাজখনলৈ কিমান কি আগবঢ়াই গৈছে ন বা ধৰি লোৱা কিছুমানে সংগীততে হওঁক কিছুমানে সাহিত্যতে হওঁক তোমাৰ কিছুমান সমাজ কৰ্মী কামতে হওঁক তোমাৰ ধৰি লওঁক কিছু তোমাক বেলেগক সহায় কৰাই হওঁক তোমাৰ আৰু ধৰি লক কিছুমানে অসমীয়া সংস্কৃতিটো মানে আগবঢ আগবাঢ়ি নিয়েই হওঁক তমাৰ অসমীয়া সংস্কৃতিটো তোমাৰ আহ বিদেশলৈ লৈ যোৱাই হওঁক তোমাৰ মানে অসমৰ বস্তু বিলাক মানে বাহিৰৰ দেশ বিলাকক মানক দেখুৱাই হওঁক তোমাৰ যিবিলাক আন আন যিবিলাক ভাল কাম আছে কিমান কিমান মানুহে মানে কৰিছে আৰু অসমৰ কাৰণে বা এখন সমাজখনৰ কাৰণে আৰু বা ধৰি লোৱা এখন গাঁওতে তোমাৰ এজন মানুহ থাকিব এনেকুৱা যিয়ে সমাজখনৰ কাৰণে বহুত কাম কৰিছে আৰু তেওঁক এতিয়া মানে বহুত সন্মান দিয়ে আৰু মানে কবলৈ গ'লে সমাজত ভাল মানুহৰ বহুত দৰকাৰ দিয়া
এটা বিষয়টো মানে বৰ চিন্তনীয় বিষয় মানে উ মানে সৰু সমস্যা বুলি সকলোৱে ভাবে কিন্তু আচলতে এই সমস্যায়াটো বহুত ডাঙৰ আৰু যদি তুমি ভালকে ভাবা কাৰণ ধৰা ভাল মানুহ মই মই বিশেষকে ভাল মানুহৰ ঠাই যদি কওঁ ধৰা এজন সমাজ কৰ্মী হওঁক বা এজন মানুহ যিজন সমাজৰ লগত জড়িত তেওঁ কি কৰিব পাৰে তেওঁ ধৰা মানুহক ভাল ভাল অনুপ্ৰেৰণা মানে অনুপ্ৰেৰণা দিব পাৰে আৰু কৰ্মৰ ক্ষেত্ৰত হওঁক বা ব্যক্তিত্বৰ ক্ষেত্ৰত হওঁক বা নিজৰ যিটো এটা পৰিচয় সেই নিজৰ পৰিচয়টো কেনেকৈ মানুহৰ আগত ভালদৰে দাঙি ধৰিব পাৰি এই ক্ষেত্ৰত মানুহ এটা মানে ভাল দিশত লৈ যাব পাৰে মানে এটা তুমি ধৰা এজন মানুহে সেই এটা মানুহকে ভাল দিশত লৈ গ'ল তেনেকে ধৰা ধৰা সেই মানুহজনে আন এজনকো লৈ গ'ল ভাল দিশলৈ বা ভাল সংস্কৃতিৰ লগত পৰিচিত কৰি দিলে যিবিলাক পৰম্পৰা এখন সমাজৰ যিবিলাক ভাল ভাল গুণ এখন সমাজৰ সেইবোৰ অৱগত কৰালে এতিয়া কি হয় এতিয়া ধৰা দুজনে যদি জানে সেই দুজনে আকৌ দুজনৰ লগত কথা পাতি যদি সেই কথাই আলোচনা কৰে সমাজখনৰ বিষয়ে তেনেহলে মানে সেই যিটো সমাজৰ এটা সুকীয়া ব্যক্তিত্বৰ থাকে বা সুকীয়া পৰিচয় থাকে সেই পৰিচয়টো অধিক মানে সুক্ষম হৈ যায় আৰু অধিক ভাল শুনি বা মানুহেও তেতিয়া ভাবে যে নিজৰ সমাজখন আমি নিজেই ভালদৰে পৰিচালিত কৰি ৰাখি ৰাখিব লাগিব তেওঁ ভাল মানুহৰ গুণ বুলি কলে সেনেকুৱা ধৰণৰ কিছুমান গুণ আহি পৰে যিবিলাকে এখন সুস্থ সমাজ গঢ়াত ধৰা আৰু সুস্থ ব্যক্তি স্বাস্থ্য স্বাস্থ্যকৰ ধৰা এনেকুৱা নহয় যে তোমাৰ মান মানুহজনক কথা পাতিছে তোমাৰ কেৱল মানসিক ৰূপে তুমি সুস্থ হৈছো সেনেকুৱা নহয় তোমাক শাৰীৰিক জ্ঞানৰ ওপৰতো অলপমান মানুহজনে কথা কব জানিব লাগিব কি কেনে শাৰিৰীক ভাৱে কেনেকে নিজকে সুস্থ ৰাখিব পাৰা বা কৰ্মৰ ক্ষেত্ৰত কেনেকুৱা ধৰনৰ সুযোগ নিজে লাভ কৰিব পাৰা বা সমাজত কোনবোৰ কাম আমি কৰিব পাৰো বা নিজে পদক্ষেপ ল'ব পাৰো যিবিলাক চৰকাৰে হয়তো গুৰুত্ব নিদিয়ে ইমান যিবিলাক আমি হয়তো নিজেও কৰিব পাৰো সেনেকুৱা ধৰণৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত যিবিলাক সমাজত ভাল ভাল মানুহ আছে তেওঁলোকে মানে যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আৰু ক'বলে গলে আৰু বিশেষকে তোমাৰ, তুমি কৈছা যে আগতে অসমৰ যিবিলাক জ্ঞানী গুণী ব্যক্তিসকল তেওঁলোকে ভাবা তেওঁলোকে যদি বিশ্বৰ দৰবাৰত অসমক ইমান ধৰে ভালদৰে উজ্বলাই ৰাখিব পাৰিছে সংস্কৃতিৰ ক্ষেত্ৰত হওক বা গীতৰ ক্ষেত্ৰত ক সাহিত্যৰ ক্ষেত্ৰত হওঁক, চিনেমাৰ জগতে দিয়ে হওঁক, সকলো ক্ষেত্ৰত যদি ইমান সুনাম কঢ়িয়াই আনিব পাৰিছে সেই সময়ত। ত বৰ্তমান প্ৰজন্মই তোমাৰ সেই পদক্ষেপ লব পাৰে বৰ্তমান সময়তো সেনেকুৱা ধৰণৰ কোনো কাম কৰিব নালাগে আমি কাৰণ অসমক সক সকলোৱে জানে বৰ্তমান সময়ত ক'বলে গলে। সেই ক্ষেত্ৰত আমি নিজৰ যিখন সৰু-সৰু সমাজ ধৰা এখন গাঁৱত যিটো এটা পৰিৱেশ সেই গাঁৱত যদি গোটেই গাঁৱলীয়া লোকসকলে মিলি সেই গাঁওখন যদি পৰিষ্কাৰ কৰি ৰাখিব পাৰে বা ধুনীয়াকৈ ৰাখিব পাৰে বা তাতো যদি কোনোবা পৰ্যটক আহে তেনেহলে তেওঁলোকক আদৰ সন্মান কৰিব পাৰে তেতিয়া সেই ক্ষেত্ৰত তোমাৰ সেই গাওখনৰে নহয় গোটেই অসমখনৰে নাম শুনাও হবতো মানুহৰ আগত সেনে সেনেকুৱা ধৰণৰ কথা আৰু। ভাল ব্যক্তি এজনে কেনেধৰণে সমাজৰ ওপৰত তোমাৰ এনেধৰে প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে মই পঢ়িছো কবলে গলে।
অ হয় নেকি ভালেখিনি পঢ়িচা দিয়া আৰু তোমাৰ সমাজত কিন্তু ভাল মানুহৰ লগতে বেয়া মানুহৰো কেতিয়াবা-কেতিয়াবা প্ৰয়োজন হয় আৰু মানে বা বেয়া মানুহো মানে সমাজত থাকে আৰু মানে ধৰি লোৱা তোমাৰ এজন মানে সমাজৰ এনেকুৱা ধৰি লোৱা এজন বেয়া মানুহৰ আৰু মানে তেওঁ মত খাই ভাং খায় এনেকুৱা আৰু য'তে ত'তে পৰি থাকে তেওঁ ধৰি লোৱা মানে তেওঁ চিঞৰি থাকে গাঁওখনৰ যিটো শান্তিৰ পৰিৱেশ শান্তিৰ পৰিৱেশটো নোহোৱা কৰি দিয়ে এই এই যিবিলাক মানুহ আছে ধৰি লোৱা তোমাৰ এই কিছুমান থাকে নহয় যিবিলাক অলপমান মানে তেওঁলোক যিটো সাংসাৰিক জীৱন সে সাসাৰিক জীৱনটো কিছুমানৰ মানে বেয়া হোৱা কাৰণে কিছুমানে এনেকুৱা কৰে বা কিছুমানে ধৰি লোৱা নিজে আৰু এনেকুৱা কৰে। ত' এইবিলাক যে কৰে, এইবিলাক কিন্তু আ মানে সমাজৰ কাৰণে কেতিয়াবা ক্ষতিকাৰ হয় আৰু মানে ধৰি লোৱা এজন মানুহে তোমাৰ চিত এতিয়া এনেকুৱা এ এটা পৰিৱেশ সৃষ্টি কৰিব তেতিয়া তোমাৰ যিবিলাক অইন যিবিলাক ধৰি লোৱা এখন গাঁৱৰে আৰু এটা মানুহে ধৰি লোৱা অ বেয়া ব্যৱহাৰ কৰে বা তেওঁ মানুহটোৱে মানে এনেকুৱা আৰু মানে শান্তি নিদিয়ে আৰু পৰিৱেশটোত ত তেতিয়া ধৰি লোৱা এখন বাহিৰা গাঁও আৰু মানে এহন বেলেগ এখন গাঁওত তোমাৰ কি নাম নামটো কাৰ উঠিব তোমাৰ সেই যিখন গাঁওৰ সেইজন মানুহ সেই গাঁওখনৰ নাম উঠিব যে অমুক গাঁওখনৰ মানুহ এজনে এনেকুৱা তেনেকুৱা ত' ইয়াৰ দ্বাৰা গাওখনৰ লগতে যিখন সমাজ আছে সেই সমাজখনৰো অলপমান ধৰি লোৱা অলপমান হ'লেও তোমাৰতো তাৰ ক্ষতি হয় ন? ত' এই ক্ষতি হ'লেতো তেতিয়া এখন আদৰ্শ গাও নহ'ব বা এখন আদৰ্শ যিটো সমাজ বুলি কয় এখন ভাল সমাজ গঢ়িটো সুস্থ সমাজ এখন গঢ়ি তুলিবলৈ ত' এইটো আমাৰ আৰু প্ৰয়োজনীয় বাকী তোমাৰ এই যি বেয়া মানুহ আছে কিছুমান মানে এনেকুৱা ধৰি লোৱা এই মম' কলোৱে যে মদ খোৱা হওক, ভাং খোৱা হওক এইবিলাক সেইবিলাক কিন্তু কেতিয়াবা মানুহ সেইবিলাক কিন্তু কেতিয়াবা নিস্বাৰ্থ হয় আৰু সেইবিলাকে ধৰি লোৱা মানুহক কেতিয়াবা সহায়ো কৰে কিন্তু, মানে মানুহক ধৰি লোৱা যে তেওঁলোকে ভালে থাকে আৰু বা তেওঁলোকে মানে-মানে ব বুজা বৰা কি কৰে ত তেওঁলোকে সকলোতে মানে ভাল কৰিবই চায় মানে তেওঁলোকৰ কোনো মানু মনত নিষ্ঠা নাথাকে বা তেওঁলোকৰ মনত হিংসা নাথাকে কিন্তু কিছুমান ধৰি লওক তোমাৰ ভাল মানুহে আমাৰ মানে যিবিলাক মানে দেখাত-দেখাত দেখিবলৈ ভাল আৰু সেই মানুহবিলাক মানে ভিতৰে-ভিতৰে এনেকুৱা মানে পেট পচা ক'বলে গ'লে সেইবিলাক বেলেগৰ যিবিলাক উন্নতি সেই উন্নতি দেখিব নোৱাৰে আৰু সেইবিলাকৰ উন্নতি দেখি তেওঁলোকে জ্বলে ত সেনেকুৱা কৰে বা কিছুমানে ধৰি লোৱা দে-দেখাত মানে সমাজত ভাল দেখা কিন্তু ঘৰৰ ভিতৰৰ যিটো মুখ সেই ভিতৰৰ আঁৰত যিটো মুখ আছে সেই মুখখন বেলেগ বহুত তে বেলেগ আৰু তো এনেকুৱা ধৰণৰ কিছুমান এনে মানুহ আছে সমাজতো যিবিলাকে ভাল দেখায় কিন্তু আচলতে তেওঁলোকে ভাল নহয়, ত' সেইবিলাক মানুহকো সমাজ এখনে মানে চিনি পাব লাগে আৰু তেতিয়াই সমাজখন আৰু ভাল হ'ব কাৰণ চোৱা যদি ভাল মানুহ এজনে স সন্মান পায় তে ভালেই যদি বেয়া মানুহ এজনে অসন্মান পায় সেইটোও এটা ভাল কথা কিন্তু এনেকুৱা মানুহ যদিন সন্মান পায় যিবিলাকে সন্মানৰ যোগ্যই নহয় যিবিলাকে মানে এনেকুৱা মানে তেওঁলোকৰ মনত একো সমাজৰ উন্নতিৰ প্ৰতি একো ভাৱে নাথাকে সমাজৰ মানে ভাল হোৱাটো নিবিচাৰে তেওঁলোকে সেনেকুৱা মানুহক সন্মান দিয়াতটো মোৰ-মোৰ মতে আৰু ভাল নহয় আৰু বা সেইটো সমাজ এখনে বিচাৰ কৰিব লাগে আৰু।
হয় হয় আৰু মানে সেই ক্ষেত্ৰত তোমাৰ আমি মানে এতিয়া বৰ্তমান সময়ত কব কবলে গলে সমাজ এখনত থাকিবলে হলে চবতচে দৰকাৰী হল তুমি মানুহ চিনিব জানিব লাগিব। মানুহ এজন কেনেকুৱা মানুহ এজন তোমাৰ মানে তেওঁৰ কথা বতৰাত হওক বা তেওঁৰ যিটো চি স্বাভাৱিক ৰূপ বা তেওঁৰ যিটো হওঁক ধৰা মুখৰ কথাই হওঁক সেইবিলাকত ভুল যাব নোৱাৰা বৰ্তমান সময়ত কবলে গলে অ মানে আমি গুৰুত্ব দিব লাগিব ধৰা তেওঁ কেনেধৰণৰ কাম কৰিছে আগতে, নে তেওঁ কিবা স্বাৰ্থ ভাৱ ক ৰাখি কিনে সমাজৰ বাবে কাম কৰিছে, নে তেওঁ ধৰা আগতে কিবা সমাজৰ বাবে বেয়া কামে কৰিছে, নে কাৰোবাক আঘাত পঠাইছে মানে কিছুমান থাকেতো কিছুমানে ধৰা পইচাৰ বাবে হয়তো চৰকাৰৰ বাবে কিছুমানে ডাঙৰ-ডাঙৰ পদবীৰ বাবে এই চৰকাৰত যাবৰ বাবে আৰু মেইনলি কিছুমানে ভাল কাম কৰা দেখাই আৰু কবলে গলে কিন্তু সেনেকুৱা মানুহৰ পৰা মানে অলপমান দূৰত থাকিব লাগে পাৰা পৰ্যন্তত কাৰণ তেওঁলোকে সমাজত দেখুৱাই মানে তেওঁলোক তুমি কোৱাৰ দৰে যে ভাল দেখুৱাই কিন্তু তেওঁলোক মানুহ আচলতে মনেৰে ভাল নিবিচাৰে, আৰু তেওঁলোক নিজৰ স্বাৰ্থ ভাৱটো পূৰণ কৰিব পাৰিলে তেওঁলোক মানে পাহৰি যায় আৰু কোন সমাজৰ পৰা আহিছিল বা কেনেকুৱা পৰিস্থিতিৰ পৰা বা কোন লোকে তেওঁলোকক সহায় কৰিছিল সেই ক্ষেত্ৰত কবলে গলে। মানে মই কোৱাৰ দৰে আৰু বৰ্তমান সময়ত চলিব হলে তুমি এটাই কথা জানিব লাগিব যে তুমি চিনিব জানিব লাগিব মানুহ এজন হয় কেনেকুৱা আচলতে তেওঁৰ পৰিচয় কেনেকুৱা তেওঁৰ গোটেই আতি গুৰি মাৰি তেওঁৰ কথাবোৰ জানিব লাগিব। বাকী বিশেষকৈ এতিয়া একো নকও দিয়া মানে গৰম পৰিছে ন বহুত গৰমত কথা পাতি পাতিবলৈ ইচ্ছা নাযায়। কিওকী মই মানে কিতাপখন পঢ়ি থাকিলো এতিয়া তুমি সোধা কাৰণে নজনোৱাকৈ থাকিব নোৱাৰা সেইকাৰণে জনাই দিলো আৰু অলপ তুমিও ভালে খিনি কথা কলা বাৰু ভাল লাগিল, তুমিও যে ইমান মানে জানা আৰু সমাজৰ বিষয়ে বাকী কেতিয়াবা পিছত কথা পাতিম দিয়া এই বি। কে
অ দিয়া হ'ব দিয়া তে পিছত কথা পাতিম আৰু।